হেল্ল'হেহ কি কৰিছা?
ঘৰতে আছো। কোনে কৈছে?
মই ইয়াত তোমাৰ নামটো মই ইয়াত নাম্বাৰটো চেভ আছিলে বোলো লগাই অ', কালে লাগে।
অ', আচ্ছা, আচ্ছা।
ক'লৈ লাগিছে বাৰু?
এইটো যোৰহাটত লাগিছে।
হয়, নেকি? যোৰহাট ক'ত আছে?
যোৰহাট, তিতাবৰ
নাই, নাই যোৰহাটতো ক'ত আছে? যোৰহাট জেগাটো মই প্ৰথমবাৰ শুনিছোঁ মানে।
অসমতে আছে, আচাম ষ্টেট।
কোনটো ডাইৰেকচনত?
নৰ্থ ইষ্ট আচাম
নৰ্থ ইষ্টত আচাম আছে। কিন্ত যোৰহাটতো
মিডিলত আছে, আচামৰ মিডিলতে যোৰহাট আছ
চাইডত কি আছে? মই এই ডিব্ৰুগড়ৰ পৰা কৈছো, কিন্তু মই ডিব্ৰুগড়তো ক'ত আছে নাজানো।
আতছা। চাইডত আমাৰ আছে গোলাঘাট।
নহয়, নহয় আপোনাৰ চাইডত নহয় অসমৰ একেবাৰে চাইডত?
অসমৰ কোনটো চাইডে?
মানে আপুনি মাজত ক'লে ন? ত' চাইড কেইটাত কি আছে? একেবাৰে লাষ্টত বা একেবাৰে ফাৰ্ষ্ট
এইফালে আছে শদিয়া ফালে আছে ধুবুৰী
অ', গানটো সেইকাৰণে শদিয়া, ধুবুৰী
অ', গোটেই ঘূৰিলোঁ কিন্তু মন পচন্দৰ আপি এটা ক'তো নাপালো।
অ'।
মইটো সেইকাৰণে মই শদিয়া গৈছো কিন্তু ধুবুৰীহে যোৱা নাই। ধুবুৰী গ'লে মন পচন্দৰ আপি এটা পাম চাগে।
অ', নাপায়, নাপায়।
কাৰণ আপুনি উজনি অসমৰ ন' আপোনাৰ নামনি অসমৰ মানুহ ভাল নালাগিব।
অ', অ'।
উ আৰু খোৱা বোৱা কৰিলে
খোৱা বোৱা হোৱা নাই দেই খাবলৈ যাব লাগিব আৰু পোন্ধৰ বিশ মিনিট পিছত খাব যাম আৰু
অ
আপোনাৰ খোৱা হ'ল
মোৰো নাই হোৱা, এতিয়ালৈকে।
কিয়?
সময় হোৱা নাই, খাবলে
উম--দেৰি হয় নেকি খোৱা
এ নহয় আপুনি নাখালে, ময়ো নাখাম ন
বাকী আপোনাৰ নামটো
নমস্কাৰ, মোৰ নাম শ্ৰীমতী দিব্যা কোঁৱৰ।
আচ্ছা উম ঘৰটো ডিব্ৰুগড় মোৰ নাম সিদ্ধাৰ্থ শংকৰ
অ আপুনি, নহয় উম আৰু কি কৰে আপুনি?
মই বৰ্তমান বেকাৰ
জীয়াই থাকিবলৈ কাৰণে আপুনি কি কৰে?
উশাহ লও।
নহয় মানে ইংৰাজী এখাৰ বাক্য আছে যে হোৱাট ডু ইউ ডু ফৰ লিভিং
অ
অসমীয়াত সেইটো মানে, জীয়াই থাকিবলৈ আপুনি কি কৰে?
মউ খালোঁ।
অ উম
বাকী আপোনাৰ আপুনি কি কৰি আছে গৈছোঁ।
মই বৰ্তমান শুই আছোঁ।
কিয়?
শুই আছোঁ
ইমান গৰমত কেনেকৈ শুব পাৰিছে? এ চি লগাই দিছে নাই আপোনাৰ ঘৰত
এ চি নাই আমি অলপ--জেগা এটা বেলেগকে থাকো মানে, আমাৰ ইয়াত অকমান ঠাণ্ডা মানে
আচ্ছা--বাহনি গৰত
বাহনিত
বাহনিৰ তলতে ঠাণ্ডা থাকে বেছিকে অ তাতে আছে নে?
অ'। জীৱনত বহুত বাঁহ দিলে যে আপুনি, সেইটোৰে বাহনি সাজি এতিয়া, আছোঁ আৰু
অ'। দিব্যা শইকীয়া, ঘৰ-বাৰী নাইকিয়া, বাঁহৰ তলত ঘৰ।
নহয় মই শইকীয়া বুলি কোৱা নাছিলো।
বাঁহৰ তলত ঘৰত চাইকে নাই থাকে। নাই।
না, না।
সকৰোতে যে আমি এইটোই শিকিছিলো। কিবা চৈত কিয় ঘৰ বাৰী নাইকীয়া।
অ', এতিয়া, এতিয়া আচলতে ডাঙৰ হ'লো যে, আমি।
হয়, নেকি?
অ'।
উম, বাকী আপোনাৰ ঘৰত কোন, কোন আছে?
মোৰ ঘৰত আ, বৰ্তমান আঠটা মানুহ যদি আপুনি আহে তেনেহ'লে নটা হ'ব আৰু।
কোন, কোন আছে?
মোৰ আই, পিতাই।
আই, পিটাই।
ভনী
ভগ্নী
খুৰা, খুৰী।
থুৰা থুৰি
এ, নালাগে বুলি কয় দে আৰু ভাইটি এটা
ভাইটি, ভাইটিতো কোন ক্লাচ?
ভাইটিতো চতুৰ্থ শ্ৰেণী।
আৰু ভণ্টি গৰাকী? এইটো অসমীয়াতে ক'লে
নাই। ভন্টি গৰাকী একাদশ পাছ কৰি কিনে তাৰ ওপৰতত গৈছে এতিয়া।
তাৰ ওপৰত কি হয়?
বিকাদশ
দাদক
অহ, ধন্যবাদ।
উম। আপুনি কিহৰলৈকে পঢ়িলে?
মই পঢ়িলো। দ্বাদশ শেষ কৰিলোঁ আৰু তিনি বছৰ পঢ়িলোঁ তাৰ পিছত যিটো পঢ়ে।
স্নাতক?
জানো?
চ-স্নাত স্নাত টক ডিগ্ৰী ল'লে আপুনি।
অ'।
কিহত ল'লে স্নাতক ডিগ্ৰী?
ইংৰাজী ভাষাত।
ইংৰাজী ভাষাত? ত, তেতিয়াহলে আপোনাৰ ইংৰাজী বহুত ষ্ট্ৰং যেন পাইছোঁ।
মোৰ ইংৰাজীটো অলপ শক্তিশালী, অ'।
শক্তিশালী?
শক্তিশালী।
হয়, হয়। ইংৰাজীৰ সম্পূৰ্ণ অৰ্থটো কওকচোন।
ইংৰাজীৰ সম্পূৰ্ণ অৰ্থ?
উম।
ইংৰাজীৰ অৰ্থ থাকে নেকি?
আপুনি এনে স্নাতক কৰিলে।
হা, হা?
আপুনি এনে স্নাতক কৰিলে বুলো।
অহ। এনেই কৰা নিচিনাই হ'ল আৰু এতিয়া। উম। আপোনাৰ বিষয়ে কওক অলপ।
ময়ো দ্বাদশ পাচ কৰি স্নাতক ডিগ্ৰী ল'লো।
হয়। কিহত?
একাউণ্টিংত।
অ', ইংৰাজীটো অলপ কমজোৰ মোৰ।
আকৌ অকমান দেৰি আগত কৈছিলা শক্তিশালী বুলি।
মানে সেইটো সময় চাই চাইয়ে থাকে বৰ্তমান,
শক্তিশালী নহয়? মোৰ আকৌ অ অসমীয়াটো অলপ ক্ষীণ।
শকত কোন, আপুনি?
নহয়, নহয়। মোৰ লগৰ তাক শকত বুলি মাতাম
আপোনাক কি বুলি মাতে?
মোক মাতে সূৰ্য্য বুলি।
আটচা বৰ ধুনীয়া নাম দেই।
উম চিদ্ধ পাজি
শুনি ভাল লাগিল
ধন্যবাদ ধন্যবাদ
আদৰণি
উম আৰু ক ককচোন বাৰু কিবা কিবি কি জানে আপুনি কি কৰে কি নকৰে
আপুনি কি খাই ভাল পায়
মই খাই ভাল পাও ম
মোক নুশুধিব খালি
মই খাল মই খাই ভাল পাওঁ ম অ হেৰি গাহৰি মাংস
মঙহ
গাহৰি মঙহ
উম গাহৰি টো স্বাস্থ্যৰ কাৰণে ভাল হয় জানো?
হয় হয়
কিয়
উ তাত কাৰ্বহাইড্ৰেট থাকে ফেটছ থাকে
লেতেৰা জেগাত থাকে ন
হয় নেকি লেতেৰা জেগাটো বে বহুত মানুহো থাকে কিন্তু হ'লেও ধোৱে ন মানুহ
অ কিন্তু মানুহক নাখায় ন
খায় সেইটোৱে মানে অল মানে চব বস্তুতে বীজাণু থাকে যেতিয়ালৈকে তাক ভালকে বনোৱা নাযায়
অ কিন্তু আপুনিটো কেইদিনমানানৰ আগত মোক কৈছিল যে ধুব নালাগে
অ ধুব নালাগে যাতে অ গৈছো দেউতা অ অ', ধুলে মানে কথাটো কি হয় যে তাৰ পৰা যিখিনি মানে স্পেল্টচ যায় মানে মানে পানী চিটিকি পৰে যায় সেইখিনি গোটেই মানে য'ত য'ত পৰে তাতো মানে এটা বীজাণু থকা নিচিনা হয় ন'। ত' সেইকাৰণে মানে খোৱাকে যেতিয়া আপুনি বনাব তেতিয়া মানে কি হয় যেতিয়া বস্তু এটা গৰম হয় বা পুৰে ত' তাত থকা যিমান খিনি বীজাণু বেক্টেৰিয়া যি যি থাকে সেইবোৰ চব মৰি যায় মানে। ত' সেইকাৰণে নুধুলেও হয়। কিন্তু ধুই মেলি যদি আপুনি টিশু বা কাপোৰলৈ শুকুৱাই মেলি আপুনি ভালকে দিয়ে সেইটো সেই টোও এটা হাইজেনিক হয়। ধোৱাটো মানে আপোনাৰ লাগে যে ধুই উঠে হাইজেনিক কিন্তু নধুই খালেওঁ ঠিকে থাকে কিন্তু আপুনি ভালকে সেইটো ৰান্ধিব লাগিব।
আচ্ছা।
বুজিলে।
আজি আপুনি ব্ৰইলাৰ মাংস খিনি ধুই খালে নে নুধুই খালে?
আজি এইটো মায়ে ধুই মেলি মেৰিনেট কৰিয়ে থৈছিলে দিনতে। আপুনি কেনেকে গম পালে মোৰ ঘৰত ব্ৰইলাৰ মাংস বনিছে বুলি, আপুনি কেনে গম পালে মোৰ ঘৰত ব্ৰইলাৰ বনিছে বুলি।
মই আহ
ছিক্সচেন্চ।
নহয়, নহয় ফ্ৰম আদাৰ চৰ্চেছ।
আত্ছা। মই মাতৃক নাই কোৱা কাৰণ যে, মাতৃয়ে বনাবলৈ বেয়া পায়।
অহ। বুজাই দিব লাগিছিলে আপুনি। তাৰ লাভ, লোকচান।
উম, কিমান দেৰি হ'ব লাগিব?
মিনিমাম দচ মিনিট।
আতচ্ছা মিনিমাম দচ মিনিট বনালে কিন্তু ভাল নহয়, মিনিমাম আপোনাৰ বিচ, পঁচিশ মিনিটতো বনাব লাগে
অ', গাহৰি অলপ টাইম লাগে। হ, চৰি সময় লাগে মাফ কৰি
উম। আপুনি চেছ খেলি ভাল পায় নে লুডো?
মোক আপুনি মোৰ লগত কথা পাতি আপোনাৰ কেনেকুৱা লাগিলে যে মই চেছ খেলি ভাল পাওঁ নে লুডো?
সেতো হয় বুলি অপচন নাই নেকি হ'ব আপুনি লুড' খেলি ভাল পায়।
শুদ্ধ।
সাটকাৰৰ বুলি কয় সেইটো শুদ্ধ উত্তৰ বুলি নকয়।
উত্তৰটো মানে পাহৰি গৈছে।